অ শুনিছ অ'।
কি কৰি আছ?
এ এনেই হেৰি ভণ্টিৰ লগতে বহি আছো তাইৰ কাইলৈ পৰীক্ষা আছে যে। মই অকমান মানে কিবা-কিবি, অ ই চি জি এন এমৰ এণ্ট্ৰেস।
অ'হ। অ'হ। কালিলৈ আছে ন?
উম কাইলে আছে।
উম এতিয়া পঢ়া কেনেকুৱা কেনেকুৱা হৈছে পঢ়া শুনা এতিয়া তাইৰ।
মই কালি ধৰিছিলো কেইটামান অংক -চংক একোৱে নোৱাৰিলে। তাইক ধৰোতে মানে মোৰ নিজৰ মনত পৰি গৈছে যে অ এনেকে এনেকে কয়। মইতো এনেও অংক বেয়া পাওঁ।
মানে তাইক কৰাওঁতে তোৰ মনত পৰি গৈছে সূত্ৰটো কি এনেকুৱা আছিলে।
নাই মই মোবাইল চাই আছো তাৰপিছত মই গম পাইছো মানে ইটোচোন এনেকে এনেকে। কয় আৰু ভালে হৈছে দেচোন কাৰণ মোৰতো কিবা এটা মোৰতো নাজানা কথা এটাই মানে পাহৰা কথা এটাইটো আকৌ মনত পৰিল।
অংক ভালেমানখিনি পাহৰি
উম পাহৰিলোয়ে বহুত খিনি পাহৰিলো মানে এনেকে কবলৈ গলে মানে বিশ পাৰ অ বিশ শতাংশ মানহে মনত আছে আমাৰ।
উম।
ই ছপ পাহৰি যাইহ কনৰা খন ধৰিলেও গোটেইখন ভালকে মাই সলসলীয়াকে মই সেইটো মানে মোৰ নিজৰ ওপৰত সন্দেহ
পূৰণ নেওঁতা তাকেইেতো যা।
এনেওতো আমাক স্কুলত কৈছিল ন আগতে হেৰি এঘাৰ বাৰ এইবিলাক এঘাৰ বা বিশছৰ ভালকৈ মুখষ্ট কৰি আহিবা বুলি কৈছিলি নে তই এঘাৰ ভাগতো কৰিলো।
এ এঘাৰৰ ভাগটোতো বহুত তেনেই সহজ ন এঘাৰ এ গুণ এঘাৰ এঘাৰ দু গুণ বাইশ এঘাৰ তিনি গুণ তেত্ৰিশ সেইটোতো তেনেই সহজ সেইটো হৈ যায় উম। উম। সেইয়াই এতিয়া - - তাকে হওক দে পঢ়ক আমিতো গ্ৰেজুৱেচনে কৰিলো এতিয়া তাই এনেকে অকণমান লাইন লৈ পঢ়িলে ভাল। বুইছ আজিৰ দিনত। আজিৰ দিনত বি এ, গ্ৰেজুৱেচন কৰি। অহ।
উম বেছি মানে তেতিয়া সেইখিনি পোৱা নাযায়। এই কষ্ট খিনি, কাৰণ অত্তবিলাক ল'ৰা- ছোৱালী কাইলকে ফৰ্ম ফিলাপ কৰি দে থাৰ্ড গ্ৰেড হক।
অ' সেইটোৱে। উম। এতিয়া এই যি এন এম, অ এন এম পহিলে তো এতিয়া - - দি একে মানে এ ডি আৰি কাৰণে এইবিলাকৰ কাৰণটো এপ্লাই কৰিবলগীয়া কথা নহয় ন।
উম মানে কম্পিটিশ্যন টো কমিয়ে যায় আৰু যিমানে যি নহওক
উম।
যদি ভাগ্যত থাকে তেনেহলে সেইটো চৰকাৰী চাকৰিও হৈ যাব পাৰে যদি এটা প্ৰাইভেটকও'বাত সমুৱাক ধৰ তাৰ পিছত কেইদিনমান খাটাৰ পিছত আৰু তাৰপিছত দি দিলেই হ'ল আৰু ওপৰ যাবলৈ কাৰণে চৰকাৰী চাকৰি পাই যাব পাৰে হয়। বহুত সুবিধা লাইন লৈ পৰিলে আমাৰ হে একো কাম নাই। এতিয়া বি এ কৰি আছো তাৰপিছত আকৌ বি এড চি এড কৰিব লাগিব। আকৌ সেইটোও শান্তি দিন অকল তাৰ তাৰ পিছত বোলে মই মাষ্টৰনী এজনী হৈ গলো, সেইটো নহয়। আকৌ তেট দিব লাগে। দিব চিট দিব চিট দিয়াৰ পিছতো পিছত পাছ কৰো। তাৰ পিছত আকৌ এইয়া হেৰি ইন তাৰ দুখন স্কুলত যোনখন স্কুলত এপ্লাই কৰিম, তাৰপাছত সেইখিনি সি সিহঁত সেইটোত পাছ কৰিব লাগিব। সেইটোত পাছ কৰা পিছত ইণ্টাৰভিউ দিব লাগিব। ইণ্টাৰভিউত পাছ কৰিব লাগিব।
ইন্টাৰভিউ পাছ কৰা পাছতো আকৌ হেৰি ডকুমেণ্ট ভেৰিফিকেচন।
ডকুমেণ্ট ভেৰিফিকেচন ডাল থাকে তাৰপিছত আকৌ। আ ত কচোন কিমান অশান্তি কৰিছে ভাই' এই আগৰ নিচিনা মানে নহয় আও। আগতে এনেকুৱা নাছিলে, তই অকমান পঢ় তই একদম লগে লগে চাকৰি পাই যাবি তোৰ ঘৰ পৰা মাতি লৈ যাব।
সেইটোৱেটো কবলৈ ওলাইছো আগৰ দিনৰ মানুহক মানে ঘৰৰ পৰা চাকৰি কৰি কবলৈ লৈ যায় ঘৰৰ মানে মানুহ ঘৰৰ মানুহে নপঠায় চাকৰি কৰিবলৈ।
এই আমাৰ বাক মাতিছিলো যে মানে আমাৰ পেহীক, অ। সেই আমাৰ দেউতাৰ মানে তাপাছত হেৰি নপঠিয়ালে। তেতিয়া যদি পঠোৱা হৈছে আজি এতিয়া বেকাৰ আছে।
উম, এতিয়া ৰিটায়াৰ হল হয় বা। সেইটোৱে আগৰ দিনৰ মানুহে মৰম চেনেহত নপঠায়। উম।
নেলাগে দে চাকৰি কৰি মানুহে ভাত খায় নেকি বুলি বুজি পায়, এতিয়াহে বুজি কিমান যে দেখন যে কিমান বেছি খৰচিলা হৈ গৈছে যে ইমান খৰচ প্ৰত্যেক দিনাই চাকৰি পিছত ঘূৰে, তথাপিও মানে ভাগ্যত নিমিলেগৈ।
সেইটোৱে টো।
টো এতিয়া কি কৰোঁ তাকে ভাবোঁ। এ ডি আৰ ই তে থ্ৰী পইন্ট অ আহি কে আছে বুলিহে শুনিছোঁ। কেতিয়াবা হয়। এপ্লাই কৰিবলৈ কাৰণে, এ ডি আৰ ই
অ এ ডি আৰ ই। তই চাই কৰি থাকিবি দেই মোকো কবি কেতিয়া এপ্লাই হয়, ময়ো কৰি দিম।
আমাৰ এখেতে চাই থাকে বাৰু গম পালে জনাব বুলি কয়।
উম, কিন্তু কথাটো হ'ল যে আমি মানে একো পঢ়া নাই এতিয়ালৈকে তেনেকে দিবলৈ। কাৰনে। মই এবাৰ দিলোঁ আৰু নিজৰ হেৰিটো কাৰণে, অভিজ্ঞতাটো কাৰণে।
উম সেইটোৱে প্ৰথম ময়ো এবাৰেই দিছোঁ।
তাৰপিছত মনত আছে তহঁতৰ ঘৰত আছিলোঁ যোনদিনাখন একজাম দেহে মানে ৰিজাল্টটো দিছিলে, কিন্তু মই নাচালোঁ মনত আছিল।
পাহৰিছোঁ।
অ নাচালোৱে মই ৰিজাল্টটো, জানোৱে সেইটো মই এনেই দিছোঁ পা পাছ নকৰোঁ বুলি।
সেইটোৱে এনেই গৈ পেলাই জাহা তাহা দিছোঁ আৰু।
কিন্তু চাবলৈ গ'লে যে সেই মানে ক্লাছ টুৱেল্ভৰখিনি ইমান টান নহয়। মানে পঢ়িলে পাৰিম ছাগে, আমাক ইমান এইকেইটা গ্ৰেজ এনে বোলে নালাগে দেচোন, ফাৰ্ষ্টত কম এটাকে পাই লওঁ। উম থাৰ্ড গ্ৰেডে দিছিলোঁ অকল, অ অকল সেইটোৱে দিছিলোঁ। ফৰ্থ গ্ৰেডটো আৰু সহজ ছাগে।
সেইটোৱে ফৰ্থ গ্ৰেডটোটো এইত আৰু টেনৰ থাকে। এ অহা বাৰলৈ কিন্তু মই দিলে ফৰ্থ গ্ৰেডটোও দিম।
মোক কবিগে নহ'লে ময়ো এপ্লাই কৰি দিম দুইটাকে।
সেইটোৱে, একেবাৰতে এপ্লাই কৰিব পাৰি নহয় দুইটাতে। সেই আৰু।
এ কিন্তু ফৰ্থ গ্ৰেডৰ চেলেৰী কিমান পায়?
ফৰ্থ গেডৰ চেলেৰী চাগে সোমাই টুৱেণ্টি ফাইভ থাউজেণ্ড মানৰ পৰা আৰম্ভ হয়। ইমান বিশেষ ভালকে মইয়ো গম নাপাওঁ নহয়।
অ ইমান চেলেৰী নাপায় ফৰ্থ গ্ৰেডত কিন্তু।
ফৰ্থ গ্ৰেডত আৰম্ভণিত, টুৱেন্টি থাউজেডৰ পৰা আৰম্ভ হয় চাগে।
উম।
ইমান সঠিককেও নাজানোঁ দেই মই অকল মানে আন
আকৌ ক'ত, হেৰি ক'ত বা পৰো সেইটো এটা কথা, এনেও খৰচ হ'ব বহুত পইচা খৰচ হৈ যাব। তাত থকা খোৱা যদি মানে সদায় ঘৰ পৰা অহা যোৱা কৰিব নোৱাৰো চাবলৈ গ'লে আৰু, ত মানে থাৰ্ড গ্ৰেডতো মানে বেছি প্ৰিফাৰ কৰা যায় আৰু।
হম। সেইটোৱে, হ'লেও মানে দেচোন থাৰ্ড গ্ৰেডটো পোৱাতকে ফৰ্থ গ্ৰেড মানহ চাকৰি বুলিবলে আজিৰ দিনত যিহে কষ্ট সেইটো কাৰণে মানে থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেডটো কথা নাই আৰু। হম। সেইটো কাৰণে মানে যিকোনো এটা পালেও যেন বহুত সেইটো বুলিয়ে ভাবোঁ আৰু।
উম।
পাওয়ে চোন থাৰ্ড গ্ৰেডে হওঁক, ফৰ্থ গ্ৰেডে হওঁক।
অ সেইটোৱে, কিবা এটা পোৱা পিছত আকৌ উপ যাবলৈ কাৰণে কিবা এটা দিব পাৰিম হয়।
সেইটোয়েইটো, প্ৰথম হাতত কিবা এটা থাকিলে আকৌ দিবলৈ কাৰণে নিজৰো ভাল লাগে। নহ'লে আৰু যদি নাথাকে একো এটা তেনেহ'লেনো দি থাকিবলৈ কাৰণে
আৰু যিয়ে যিমানে মানুহে নকক কিয় বিয়া হাৰ পিছত গিৰিয়েহে খোৱাব কিবা খোৱাব এইবিলাক কথা
এ সেইটো নহয় ঠিক আছে গিৰিয়েকে খুৱাব যেনিবা কিন্তু নিজৰো এটা জানো কৰোটা কাম নাথাকে জানো।
দেই তে চব বস্তু কাৰণে সৰু সৰু বস্তু বিলাকৰ কাৰণে যদিও চব একে হাত পাতি থাকিম নেকি। নহয়।
সেইটোয়ে নিজৰো যদি কাম এটা থাকে মানুহতো মানুহেও ভয় কৰিব ন আজি এতিয়া যিমান নহক নিজেও দেখিছো এতিয়া মানে মানুহে কয় ন আমুকৰ বোৱাৰীজনীয়ে সে চাকৰি কৰে সেনেকে একেবাৰে মানে বেলেগৰ বি বিষয়ে যেতিয়া গৰ্বত কয় বেয়া লাগে এতিয়া যিমান নহওক আমিয়ে বাৰু এতিয়া ঘৰতে হোম মেকাৰ কে হলেও কাম বন কৰি আছো। কেকটোকে বনাও কেকটোতো বাৰু যিমান নহক মোৰ
যেনিবা টিউচন কেইটাকে কৰো ঘৰত।
কি ক?
মই যেনিবা টিউশচন কেইটাকে কৰো ঘৰত।
অ সেইটোৱে কেক বেকিং কৰি টিউচন কৰি সেনেকে চলি আছো দেচোন সেইটো। সেইকাৰণে আমাকো মানুহে কবলৈ কাৰণে সুবিধা বৰ বেছি নাপায়। কিন্তু যিবোৰ ছোৱালীয়ে বোলে কাম বন একোৱেই নকৰে। চব বোলে মানে, গিৰিয়েকৰ তলতে থাকিব লগীয়া হয়। সেইবিলাককটো মানে নিজৰ শাহুৱেকেই যেন মানে, এ মানে ই কয় যে, অকমান ইনডাইৰেক্টলি শুনোৱা বুলি। সেনেকুৱা নিচিনা সুমা শুনোৱাব আৰু যে, আমুকৰ বোৱাৰীকে একে চাকৰি কৰে। বা আমুকৰ ছোৱালী চাবলৈ গৈছিল, চাকৰি কৰা ছোৱালী একেবাৰে।
অ'।
ধৰি খাব। কিন্তু, নিজৰ বোৱাৰীককটো আগবঢ়াই নিদিয়ে ন! কিছুমান থাকে, সেইটোৱেই কিন্তু নি বোৱাৰীয়েক জনী জানো ক'ব, তুমি ভালকে পঢ়া, চাকৰি এটা কৰা বুলি।
উম।
সেইটোৱেই। আমাৰ শহুৱে এদিন মই কিতাপ এখন কিনিছো বুলি গম পাওতে শহুৱে কয় কি! উ, আমাৰ বোৱাৰীয়ে বোলে চাক কৰিৰ পকব নেকি একো দৰকাৰ নাই বোলে মোৰ বেয়াও লাগিছে তেতিয়া মানে প্ৰথম প্ৰথমত আৰু
সেনেকুৱাই। এ, আগৰ দিনৰ মানুহ আৰু কি ক'ব পাৰি আৰু হয়। আগৰ দিনৰ মানুহৰ মতে ছোৱালীয়ে কাম নকৰে, ল'ৰাই কৰে।
উম।
সেয়াই বহুতেতো বিয়াই নাযায় আৰু চাকৰি কাম-বন নকৰি বিয়াই নাযায়। কিন্তু মই যে এটা কথাই ভেদ ভাৱ, যিটো আজিৰ দিনতো আছে, আগৰ দিনৰ পৰাই। সেইটো ভেদ ভাৱেই বেয়া পাওঁ। মানে এনো কোৱা মানে কথাটো, মানে বোৱাৰীজনীয়ে কাম কৰিলে শুনিবলৈ বেয়া, দেখিবলৈও বেয়া। কিন্তু জো-জী-জীয়াৰীজনীয়ে কাম কৰিলে দেখিবলৈও ভাল, শুনিবলৈও ভাল। মোৰ ছোৱালীয়ে কাম কৰে, মোৰ ছোৱালীয়ে এইটো কৰে, সেইটো কৰে। সেইটো ক'বলৈও ভাল বেলেগক, দেখিবলৈও ভাল। কিন্তু বোৱাৰীজনীয়ে কাম কৰিলে দছ টা বজাত ৰাতি আহে, ইমান দেৰিকে আহে। ক'ত কি কৰি আছিল? চৰিত্ৰ দাগ লাগি যায়, কিন্তু ছোৱালী হ'লে কিন্তু দুটা বাৰটাত সোমালেও দাগ নালাগে, মানিছো ছোৱালী ওলাই সোমাই যোৱাটো আল আমাৰ অসম হওঁক ভাৰতত হওঁক, অলপ হেৰি, মানে ছোৱালীবিলাক বিশেষ ৰাতি তেনেকে নোলায়। যিমানেই নহওঁক। ছোৱালী বিলাকে কাম কৰিলে একো নহয় কিন্তু আমাৰে এতিয়া এইয়া আমাৰ বাইদেউহত
ন, এতিয়া যি দিন-চিন আহিলে আৰু ন সেইটো সেইবিলাক ভাৱ-ধৰণা মানে বাদ দিবলৈ কাৰণে হ মানুহে অকনমান শিক্ষিত হৈছে যিহেতু এইবিলাক বাদ দিয়ক। ইমান ধৰি কৰি থকা সময় নহয় কাৰণ পৃথিৱীখনে তেনেকুৱা এতিয়া পইচা নহলে মানুহ চলিব নোৱাৰে হৈনে।
সেইটোয়ে আমাৰ এই বাইদেউহতৰ পৰিয়ালৰ কি গাৱৰে বোৱাৰী এজনী আছে বোৱাৰীজনী তেল ডিপোতে কাম কৰে।
উম, অ, মই দেখিছো আমাৰ তেল ডিপোতে বহুত ছোৱালীয়ে কাম কৰে দুজনী তিনিজনী ছোৱালীয়ে আছে, ল'ৰা ইমান নাই কিন্তু ল'ৰা দুটামানহে আছে ছোৱালী তিনজনীমান আছে।
উম, আজিকালি ছোৱালী বিলাক তেল ডিপত বেছিকে দেখা যায় আৰু হোটেল বিলাকতো ৰিজৰ্ট ৰেষ্টুৰেণ্ট বিলাকত ছোৱালীবোৰক বেছিকৈ লোৱা জাই হৈ কাৰণ আজি কালিৰ ছোৱালী বিলাকক মানুহে কিমান অ, উন্নত বুলি কিমান হাহে কিমান কি কৰে। সিদিনাখনে, মই বিশালত গৈছিলো একে বেছিভাগ ছোৱালী মানে বিয়া হোৱা মহিলাও আছে। চিকিউৰিটি কাম কৰি হলেও সেইটোৱে।
আকৌ তাৰ কাৰণেও ইণ্টাৰভিউ লয় আকৌ ভাবিছা, সেই বিশালত চাকৰি পাব লগা কাৰণে
তাহ যে কাম, কৰিবলগীয়া পৰিস্থিতি আহি গৈছে অ, মানে এইটো ভাবিছো মই যি কেইজনী মহিলা বিয়া যোৱা সেই কেইগৰাকীক মানে কিটাৰৰ যেতিয়া চিকিউৰিটিৰ ৰূপটোত দেখিছো মই মোৰ নিজৰে বেয়া লাগিছে তেখেতাতোক গিৰিয়েকে এনেকুৱা কৰে যত মানে ইহঁত লোকে চকীদাৰ কৰি জীয়াব লগীয়া হৈছে, খাব লগীয়া হৈছে।
ৰ মই আহি আছো পিছকে গৈ কৰি আছো ৰ উ
হ'ব দে নহ'লে।
অ- অ হব দে।